হেল্ল'
কি কৰি কি কৰি আছ?
অ' এনেই আছো এতিয়া হেৰি পথাৰলে গৈছিলো অলপ আগত।
অ' ৰুই হোৱা নাই জানো ৰুই হোৱা? অ চাবলে গৈছিলি
অ এনেই চাবলে গৈছিলো এই হেৰি হতক এই কাষৰ ঘৰৰ হেৰি কঠীয়া টুলি আছে
তাৰ পাছতে আমি এপাক চাই আহিলোগে যি হেৰি কঠিয়া হেনো বেয়া তুলিবলে সিহঁতৰ
অ হেৰি চাগে শিপা বেছি হ'ল চাগে
অ শিপা বেছি হ'ল পানী আছে হেনো শিপা বেছি হল বোলে ইমান তুলিবলে ঠেপ ঠেপ কৰিছে বোলে হেতি কৈছে আও
আমাৰ আজি সেই লগৰজনী সেই দুবিঘা চাৰিটাতে গৈছো অ দছটালে সেই দুবিঘা মাটি ৰুই শুকুৱা শুৱাই দিলো বাও
তও গৈছিলি
অ তাৰপৰা কালি সেই কি আকৌ এজন সেই লগ ধৰিছে সেই কাইলৈ মই বোলো মই নাযাও কাইলৈ ছোৱালীজনী আছে কাইলৈ পৰহিলে যাবগে মই বোলো মই নাযাও হা
নেযাবি এতিয়া তাই থকা লৈকে তাই থাকক সেইটো মাক জনী থাকিলে
অ অ সেইটোকে মই কৈছো বোলো মই নাযাও হেৰি বেয়া চেয়া নাপাব আও তাৰপাছত সেই কৈছে হ'ব আও তহতি যোৱা হ'লে টেনিমা সোনকালে হলহেতেন এতিয়া দেৰি হব মই নগ'লে আকৌ তিনিজনী নাযায়
উম
আইটো নাযায় কাকলি নাযায়
অ
সেটোহে কথা এতিয়া দুজনীহে হ'ব চুমি চুমি নাথাকেই চুমি গাঁৱলে যায় উম বায়েকৰ ঘলে যায় কাইলে আহিব
অ অ
তাৰমানে খুচিয়ে উৎপাত কৰি আছে মামাৰ বন্ধ হৈছে কবালে যায়
অ সেইটোৱে আমাৰ বন্ধ হৈছে আকৌ এইটো চিন্তাতে কৰবালৈ যাম বুলি ভাবে
অ যাবলে মন গৈছে
উম
তাপা সেই মোক সুধিছে সেতি আপুনি যাব নাই দুলোকিসীহত আছে আমাৰ ঘৰত উঠোনি সেই কিবা কাৰিয়া ফটো মাৰি হেৰি ফটো মাৰি কিবা ফটো মাৰি পেলাই আহিছিলা তাপা সেই সিহতি যাব খোজিছে যাব নাই মই বোলো মই নাযাও দুলুৱে বুলি তাই তাতে কৈছে মই নাযাওঁ বুলি তাই নালাগে থক যিয়ে কৈছে এনে বুলি কৈছে যেনিবা তাৰ পিছত এতিয়া মানে সি মোৰ মন গলে মইয়ো নাযাওঁ ত মই কৈছোঁ তাৰপিছত কাকলিয়ে কৈছে দুইজনী নগলে মইয়ো নাযাওঁ
অ
তাপা সেই মোক যিদিনা কৈছে তাৰ মানে বৰ একো নহয় সোনকালে গুচি আহিম, বোলো মই নাযাওঁ অ মোৰ মাতিয়ক অ মানুহবোৰহেতৰ লগত গুটি কিমান ৰুইছ মাজনীয়ে মোক প্ৰথমতে কৈছে চাওঁ মাটিকন ৰুৱনি লগাই দিওঁ
উম।
সেইবোৰ কৰিব নালাগে, তাৰপৰা এতিয়া সেই মইহে এনেইবোৰ ফূৰ্তিতে।
অ তাকে এতিয়া গৈ যাওঁতে যাওঁতে এতিয়া দায়বদ্ধ হৈ গৈছেগে আক।
উম।
তেনকা হৈছে।
হেতি কৈছে আক দেই মোক কিন্তু তোৰ তই ফটাফিয়াত ফল সোমোৱাই মৰিলি কিন্তু।
সেইটোৱে কথাটো।
উম। উপায় নাই ভালো লাগিছে গৈ, এনেই বহি আছো।
শুলো ঠিকছে ভাত খোৱা বাচন ধোৱাই নাই।
উম।
ছোৱালীয়ে লৰাই অকমান ওলাই গৈছে, বাপেক বিপিয়াই লৈ গৈছে ফেন দুখন আনিবলে বেলেগ মানুহৰ।
অ অ অ কাৰেণ্টৰ কাম কৰি আছিলে নহয় কৰ'বাত?
অ। এই ফেন দুখন হেৰি ই ওচৰ যোগেশৰ ঘৰ আগৰ ফেন দুখন আনিছে, আমাৰ কাম মানে এতিয়া ডাঙৰ কামটো হোৱা নাই এইকেইদিনত। এনে খুচং খচাং খুচং খচাং কাম ওলাই আছে।
অ ভাত কিহে খালী আজি? ভাত আজি কিহে খালি?
ভাত ৰাতিপুৱা সেই চেপাত মাছ লাগি বাপেকে চেপা লাগিব বুলি পাতিলে, মাছেই নাই। কেতেই মান লাগিলে।
অ।
তাৰ পিছত সেইকেইটাকে হৈ ভাজিলে আও বাপেকে বনালে ভাত দালি ভাত বাপ বাপেকে বনালে মই আহি গাটো ধুই ভাতহে খাইছোহি আও।
অ।
দছটা বাজি গ'ল যে।
অ আজি ৰ'দতো দিছিলে নে বাও গৰমতটো কেনকা
ৰ'দ নাই ৰ'দ নাই, ডাৱৰীয়া মানে সেই আগবেলাটো হা?
তথাপিও গৰম আছিলে আক।
গৰমটো আছে কিন্তু আগবেলাতো বহুত ধুনীয়া বতৰতো।
অ।
কিন্তু পাছবেলা হেই গৰমতটো ভু ভুয়াকে উঠি আছে যদিও ৰ'দটো কম।
অ। ৰদটো
আজি আমাৰ দু আমাৰ দুজনীয়ে আজি হৈ ওপৰত উ পিন্ধা চাতি আনিছিলে মানে মূৰত পিন্ধা
অ কাষৰ ঘৰৰ?
কাষৰ ঘৰ মানে হেই তাঁ তাঁত লগাই যে দুইজনী অ নহয় নহয় ন আনিছেহে হেতী।
অ কিনি আনিছে?
কিনি আনিছে তাকো হেৰি হল ইহঁতৰ, এই কিডছ বুলি লিখা থাকে যে, সৰু ল'ৰা-ছোৱালী
অ', অ', বাটচা ল'ৰা-ছোৱালী বিলাকৰ।
অ', তেনেকুৱাতোহে আহিলে হয়, আনিছে, ৰঙা, নীলা থকা কাপ, কাপ সেইটো ৰ'দ বক এ নেকাতে।
অ'। এত এতিয়া, তোৰটোৱে কাত তোৰটোৱে কাটে নেকি? অ', ৰ'দতো নাকাটে, আমাৰোটো ভাল অ'।
অ', এইটো ভাল, কিন্তু সেই, সেই সেইকেইটা মানে, সেই ৰঙা নীলা, সৰু ল'ৰা-ছোৱালী যে, ছাতিবোৰ যে, তেনেকুৱা তহঁতি আহিলে
সেইটো, আমাৰটোৱে কাটে, আৰু ৰ'দটো সঁচাকে, মই লগাওতে গম পাইছো নহয়।
এইটো ভাল।
উম।
এতিয়া হেৰি ভাইটি কৈছে, এই তোৰটো ভাল।
অ', এইটো ডাঠ হয় আকৌ, এইটো হেৰি যে, আৰ্মি হেৰি যে।
অ', অ', সেইটোৱে ডাঠ। কাপোৰটো, সেইটো মানে, ইমান বহুত ৰ'দ দিলে মানে এ নেকাতে ৰ'দ। তো ইমান, এনেই আৰু মুখত হেৰিটো নপৰে আৰু।
উম, সেইটো ছাটোহে পৰে মানে, কথাটো সেইটো। ছাটো এনে পৰে, পৰিলে মানে ৰ'দটো, তাপটো মানে তাপেই হয় থাকে।
অ', তাপেই হৈ থাকে নেকাতে, এইটো আকৌ ভাল আকৌ।
তাকে, উম।
সেইটোৱে, কোৱা, ভাত-পানী খালি?
আগবেলা, আগ আগবেলা খালো, আগবালে খালো, এতিয়া নাই। খোৱা, হেৰি এইফালে, মাছ অকমান বিচাৰি যাম এতিয়া। উম, পিছে সৰু মাছ পাই নেকি?
এ বড়ো গাওঁ ফালে নে, বড়ো গাওঁ ফালে নে, এই বজাৰৰ ফালে।
এ বড়ো গাওঁ ফালেগে যাব লাগিব, যাওঁতেটো সেইফালে যাব লাগিব, এইফালেদি ৰাস্তা হেৰি হৈ আছে নহয়।
অ', অ'।
জানো কোনফালে যায়, নাজানো। মই মানে একো পতাই নাই, মোক হেৰি কৰিবলৈ ইফালে তাৰপিছতে কথা পাতি আছো নহয়, ওলাইছো আৰু ক'ত যাম, যাম আৰু।
অ'। সেইটো কথা।
অ', হেই তেনেকুৱা, তাৰপিছত ইগৰাকীলৈ গৈছিলো নেকি কল, আমাৰ গৰাকী, ইগৰাকী।
নাই কৰা নাই কোৱা নেটৱৰ্ক বেয়াই যে মই কাৰোলৈ কৰাই নাই আৰু আমাৰ ঘৰলে হেই কিবা মিটিং এখন আছিলে
উম'।
তাপা হেই মিটিং কৰি থাকিলে, তাপা চাহ খালো খাই পেলাই মই আজৰি হৈ হেৰি এয়া ওচৰৰ এজীনিয়ে কৈছিলে ফোন, অ', অ', সেইটো অ'।
অ', গ্ৰুপত পাইছিলো কোনোবা কোনোবা দিছে মই যাব নোৱাৰো, মই যাব নোৱাৰো। ম, মই দিম বুলি ভাবিছিলোঁ, নিদিলোঁ।
সেইকাৰণে মানে সেই ফোন চোন কৰা নাই। মই এতিয়া পৰাছটোলৈকে ফোন এটা বোলো কৰি চাওঁচোন।
অ, ভালে হ'ল। নেটৱৰ্কটো আগবেলা- আগবেলা আৰু নাছিলে। এতিয়া অকণমান হৈছে।
আগবেলা বেয়া কৰি- কৰি থৈছে এতিয়া। আগবেলা এইকেইদিন, কেলে জানো?
অ তাকে সে জানো
পাছবেলাহে ভাল হয়।
ভাল হ'ব আও
উম এতিয়া অ সন্ধিয়া লৈকে থে ভাল হৈ থাকিব। তেতিয়া মাছ আনিবলে যাবি
অ মাছ এখন খাই চাওঁ বুলি সৰু মাছ সৰু মাছ মানে বহুত দিন পাই এ খাম খাম কৈ আছিলো খৰিচাৰ লগত যে
অ অ
খৰিচা লগত খাই ভাল লাগে নহয় আকৌ কালি চেঙমৰা শাকো আনিছিলে ন
অ অ আমাৰ সে- অ নেটৱৰ্কটো ভালকে অহা নাই বাহিৰেলে ওলাই আহাচোন
এ নাপোৱা নি নেটৱৰ্ক
অ এতিয়া পাই আছো অ এতিয়া পাইছো
অ তাৰ পাছত সৰু মাছ কাৰিকৰ বনাইছিলে মানে খাম খাম মন গৈছিলে মা ভাগ
অ মন যায় আমাৰ ইয়াত পায় আকৌ ওলাই থাকে কিন্তু হেৰি নহয় তালেনো এতিয়া নিওঁ কেনেকে
তাকেহে আকৌ বজাৰত মানে সেইদিনাখন হেৰি কৰিম বুলি ভাব- দিলে ল'ম বুলি তাৰপিছতে বজাৰত লবলো নপালে নহয় দেপু দুপৰীয়া হলগে যে বজাৰত ল'বলে নাপালে তাৰপিছতে সেইকাৰণে হেৰি দু আৰু দুপৰীয়া হলেমানে এনেও সৰু মাছবোৰ মা মৰা মাছো বেয়া হৈ যায়
আকৌ দুপৰীয়ালে গেলেগে ৰাতিপুৱা সেই উলিয়াওতেনে পাব লাগে আও
অ
সিহঁতে ৰাতিয়ে ধৰিহে ধৰ উলিয়াই আহি আহি পেলাই,
সেতোহে
আমাৰ ইয়াত আমাৰ ইয়াত ধুনীয়া একদম মাছ ধেই পায় এতিয়া খালী আও হেৰি আও
অ ভালেও দিও এয়ালে আনিবলো অসুবিধা আকৌ ধৰিবলো মানুহ নাই হুহ
উম সেইটোৱে অ ধৰি যেনিবা পালোৱে কোনোবা এদিনা সৰহকে কিন্তু সেই নিব সময় বৰ দিগদাৰ অ সেই নিয়ালে নিয়ালে আকৌ তালৈকে ডাইৰেক্ট সে কৰিও নিব নোৱাৰি বাচিবলৈ আকৌ ইমান সোপা মাছ কোনে বাৰু বাচি পেলাই বাৰু ক'ৰবালৈ নিয়ে।
উম হয় বাও
সেইটো উম সেইটো দিগদাৰ মানে আৰু হেৰি বহি থাকিবও নোৱাৰো আৰু মই মাজত গৈ পেলাই আৰু মই যদি এগাল মাছ বাছো আৰু মই মাছ কেতিয়াও খাব নোৱাৰো।
অ সেইটোও হয়।
উম
এতিয়া তই কি কৰি আছ?
মই এই এই কাম ঠাইখন সাৰিবলৈ লৈছো।
অ
ঠাই খন বুলি ইমান লেতেৰা হৈছে বালি গোটেই ল'ৰা ছোৱালীয়ে খেলি আছিলে খিচখিচিয়া বালি হৈ আছে। কাৰ্পেটখন
অ অ নোকাহঁতৰ ঘৰ ওচৰত যে অ সেইটোৱে এইকনত যে পুলটো যে আছিলে নতুন ঘৰটো ওচৰতে সেত
অ
এই পূব ফালে পূব লাইনলে যোৱা সেইটো পুলটো যে অকন বেয়া হৈ আছিলে এতিয়া এৰাই গল হেনো সেইটো
কোনখিনিত বাও
এ চাৰি আলি পৰা যে পূবলাইনলে যায়।
সেই চাৰিআলি পৰা পূবলে যোৱা
অ
পুলটো কত আছিলেনো
এই কি বুলি কয় ফেঞ্চিঙৰ ওচৰত পুল এটা নাছিলে জানো
অ এই ৰাস্তাটো ব্লক হৈ হেৰি হৈ গ'ল
অ এই মামাহঁতৰ ঘৰ সন্মুখত যে
গম পাইছো
অ সেইটো বহু ঠেক নহয় আগতে টম টম আহাঁ যোৱা কৰিব পাৰে এইবোৰ চাৰি চুকীয়াও যাব পাৰে এতিয়া হেৰি বাইক লৈ লৈহে যাব পাৰি
অ বাইক লৈ
অ খান্দি খান্দি এদাই
অ ফুটা
পানী ইমান জোৰ আহিল পানী মানে জোৰ ঢেৰ আহিলে
বে আছিল নহয় ভাল হক বেয়া হ'ক কাহানীবা ৰাতি যদি গাড়ী আহিলেঁ হেতেনে কিবা হল হেঁতেন হয় নহয় বাৰু
অ তুন আও
হয় অ
ভালেই হ'ল ঠিক আছে তেতিয়া দে মই হেৰী এফালে ওলাই যাও
অ হ'ব দে মই সন্ধিয়া কৰিম ফোন এটা